অউ
হেল্ল'
অ হু শুনিছে
অ শুনিছোঁ শুনিছোঁ অ এই কোম্পান নেটৱৰ্ক কৰি ইছু আছে পতকে অকণমান নেটৱৰ্কৰ ইছ্যু আছে মানে পতকে হেৰি নাপায় কেতিয়াবা শুনি নাপায়
অ কি কৰিছা?
মই আছিলোঁ এনেই। অকণমান লিখা চিখা কাম চলি আছে সেয়াই আৰু খবৰ ভাল? তোমাৰ?
খবৰ ভালনে? ময়ও আছো এনেই।
মোৰ ভাল মোৰ ভাল তোমাৰ কোৱা -
উম মোৰ ভালে আছে।
অ অ বাকী খোৱা বোৱা -
ভাত খালোঁ এই যাষ্ট।
অ
সোনকালে খালো আৰু সোনকালে খালো দিনত খোৱা নাই ভোক লাগি আছিলে।
অ আচ্ছা মানে মোৰ অকমান দেৰি হয় দিয়া। হেৰিও নহ গৰম নহয় মানে খাব মন নাযায় মানে ইমান জল্দি ন আৰু উম কি হেৰি নেকি অ অঁ বৰষুণ দিছেতো আজি
আজি বৰষুণ অ
অ মই বাৰু নাই বাৰু গুৱাহাটীত মই অ আউট অফ হেৰি আছ মানে অকণ
অ তোমাৰ অৰিজিনেল ঘৰ ক'তনো?
মোৰ অৰিজিনেল ঘৰটো ইয়াতে বঙাইগাঁও
অঁ বঙাইগাঁৱত
অ
গুৱাহাটীত কি কৰি আছা মোৰ মাজুলী
মাজুলী ন অ নাইচ নাইচ বহুত ধুনীয়া জেগা। মাজুলী মাজুলী গৈ থাকো আমি মাজুলী কিবা কিবি কামত। সত্ৰনগৰী মাজুলী গৈছো গৈছো মই ভালে বাৰ ভালে খিনি নাম গৈছোঁ। আৰু উম
মোৰ ৰিচেণ্টলি বঙাইগাঁৱৰ পৰা আহিছোঁ মোৰ বা থাকে মই আঠদিন থাকি আহিছোঁ বঙাইগাঁৱত।
আচ্ছা অহ বঢ়িয়া বঢ়িয়া অ মই সেই মাজুলী তোমাৰ অকল মানে সেই হেৰি হয় নহয় ফেষ্টিভেল হয় নহয় অকল ফেষ্টিভেলতহে যাব পৰা নাই বাকীটো বাকী সময়ত গৈছো বাৰু।
অ ৰাস চাবলে ভাল মাজুলী
অ ৰাস হয় বুলি শুনিছো তাত জীৱন্ত ৰাস হয় বোলে। শুনিহে আহিছো আৰু। মানে দেখি পোৱা নাই আজিলৈকে বহুত মন আছে যাব।
ভাল বাৰু ৰাস খন।
ভাল লাগে ন'। কেইদিনীয়া হয় বাৰু তাত ৰাস?
উম, ভাল লাগে। তাত তিনিদিন হয় মেক্সিমাম। দুদিনো হয় কিছুমান।
দুদিন ন'। অ', অ', অ', অ'। ৰাস মানে মইতো ইয়াতে হেৰিতহে চোৱা বেছিভাগ আমাৰ ইয়াতে চোৱা ন'। এইবোৰত ৰাস তোমাৰ এ, মাহ কিছুমান জেগাত দচ দিন কিছুমান জেগাত পোন্ধৰ দিন। তোমাৰ পলাশবাৰী এনেকে
আহে হয় ন'।
অ', মেলা হয়, মেলা হয়। ত' এনেকে এমাহ মানো থাকে কেত কেতিয়াবা আৰু মানে গোটেই হেৰি মানে তোমাৰ উম, বহুত বস্তু কমাৰ্চিয়েলাইজ হৈ গৈছে ন' এতিয়া। ত' লাইক থিয়েটাৰ থাকে। আ। চাৰ্কাছো আহিব, মিনা বজাৰ থাকিব। মানে এভৰিথিং মানে। তেনেকুৱা টাইপ। আৰু মূৰ্তি চুৰ্তিবোৰো তোমাৰ মূৰ্তি কৰে ইয়াত মেইনলি ন'। আনলাইক মানে তোমাৰ যেনেকে মাজুলীত আ, জীৱন্ত মানুহে কৰে ন'। উম, হম।
আমাৰো মাজুলীত পুৰা কৃষ্ণ জন্ম হোৱাৰ পা দেখাব।
অ', কিন্তু সেইটো হেৰিহে ন' মানে তোমাৰ মানুহে ভাওনাহে কৰে ন' তাত। ডাঙৰকে ভাওনা হয়।
গোটেই কাহিনী সি কৰি দেখায় আৰু গোটেই কাহি খিনি ৰাস কৰি দেখাই কৃষ্ণ জন্ম হোৱাৰ পৰা মহাৰাশ নচালে চলফাই প্ৰাকৃতিক দৃশ্য।
উম, হম, হ। ইয়াত আকৌ মানে পুৰা মেকানিকেল মানে বস্তুটো। এভৰিথিং মানে তোমাৰ ইলেক্ট্ৰিকেল হ'ব মানে। এনেকে ছেকচন ৱাইজ বস্তু বিলাক থাকে তুমি এনে চাই চা কি নাই ইয়াতে? অ'।
মই লখৰা ৰাস চাইছোঁ লখৰাত।
ক'ত ক'ত? অ', লখৰা লখৰাত অ'। তুমি কেতিয়াবা পাৰিলে হেৰিত চাবা এত তোমাৰ নলবাৰী হওক বা বৰপেটা এনেকুৱা এইবোৰত চাবা মানে। তাত ভাল পাবা চাই। যদি সুবিধা মিলে আৰু।
উম, হয়।
বহুত ডাঙৰ হয়। মানে একদম আৰু বহুতদিনীয়া হয় মানে সেইবোৰ।
উম, আমাৰ আকৌ ৰাস বুলিলে যেতিয়া মেইন ৰাস বুজিছো উম, আমাৰ মানে ৰাসৰ
অ'। ইয়াত আকৌ উল্টা মানে। ইয়াত আকৌ ভাওনা কাল চাৰটো নাই যে অলপ ভাওনা মানে ইয়াৰ মানুহে চাগে ভাওনা কালচাৰতটো নাই কৈছো মানে ভাওনা মানে বহুত
অ', আমাৰ তাত বহুত আছে আমাৰ মই মাজি গৈছিলো আহিছো হে। আমাৰ পৰখি ভাওনা আছিলে। মই ভাওনা চাই ডাইৰেক্ট আহিছো।
হয় নেকি। অ', এইটো সময়তো ভাওনা হয় ন'?
মানে এইটো টাইমত আমাৰ বাৰ্ষিক সবাহ পাতে মানে গাঁওৰ নাম পাতে ৰাইজে।
উম, হম, হ। ভাল ভাল। মই এইবিলাক বস্তুত বহুত ইন্টেৰেষ্টেড হয় মানে ভাল লাগে। চাই ভাল পাওঁ। বাট অৱ'। ইয়াত নহয় আকৌ সেইটো, আইৰনী আৰু কি বুলি ক'ম। বাট যেতিয়াই যেতিয়াই যেনেকে সুবিধা মিলে তেতিয়াই তেনেকে চাওঁ আৰু।
তুমি এনে গুৱাহাটীত কি কাম কৰি আছা?
আ মই আ কাম বুলিবলেতো মই যে হেৰি মানে। মই প্ৰফেচনেলি ৰাইটিং কৰো।
উম।
ত' মই চিনেমা জগতৰ লগত জড়িত মিডিয়াৰ লগত জড়িত মানে বেছিকেলি। মিডিয়া এড এণ্টাৰটেইনমেণ্ট। ত' বাত, মিডিয়া মানে তোমাৰ নহয় নহয় নহয় মানে মিডিয়া ইচ লাইক মানে তোমাৰ চিনেমা মানে। মষ্টলি চিনেমা এড মানে তোমাৰ অ ধৰি লোৱা এড হওক কিবা হওঁক মানে তেনেকুৱা সেইবোৰ মানে। ত' মই সেইবোৰৰ লগতো জড়িত আছো মানে। ত' আমি মানে এইবিলাক হেৰি কৰো। অৱ ইয়াতে মানে প্ৰডাকশচন চাওঁ বা আমি বাহিৰৰ কাম কিছুমান আহিলেও আমি মানে কৰি দিওঁ মানে। চাপজ ধৰা তোমাৰ চেন্নাইৰ পৰা কোনোবাই চিনেমা বনাব ত' তাক মানে অসমত বনাব মন।
উম। সেয়াই আৰু তাৰপিছত হেৰি ভাত পিছে আজি কিহে খাবা? হেল্ল' শুনিছা নে? ভাত আজি কিহে খাবা?
অসময়ত নাপাওঁ মানে
অৱ। ভাত পানী কিহে খাবা। অৱ।
ভাত পানী চাওঁচোন গৰম ন, এতিয়া মানে লাহেকে বনামহে আৰু মানে। কি আছে জানো।
মই বঙাইগাঁৱত থাকো। তাতে একদমেই গৰম নাপালোঁ ৱেডাৰটো ইমান চেঞ্জ হৈ থাকে পুৰা বৰষুণ চৰষুণ দি থাকে। উম পতককে বৰষুণতটো চেঞ্জ হৈ বৰষুণ দি থাকে। কে মানে মই তাত ইমান ঠাণ্ডা নাপালোঁ।
অৱ। মানে গুৱাহাটীৰ নিচিনা।
অ ঠাণ্ডা পাইছোঁ গুৱাহাটীৰ দৰে নহয় মানে গৰম। অলপ ভাল মানে ৱেডাৰটো।
ইমান ঠাণ্ডা ঠাণ্ডা উম। নাই আৰু হেৰি আছে যে ওচৰত পাহাৰ চাহাৰ কিবা কিবি বহুত ধেৰ আছে যে। বতৰতো মানে সেইটোৱে অকমান প্ৰিচপটচনটো হয়টো বৰষুণটো তেনেকে বাঢ়ি যায় আৰু। হয় মানে, গুৱাহাটীত। মানে হেৰি হ'ব নাপায় ন মানে ক্লাউড মানে মেঘ জমা হব চান্সেই নাপায়, তোমাৰ হেৰি হৈ যায় মানে হিউমিড ইমান বেছি ন উম মানে হিউমিডটোৰ কাৰণে গৰম বেছি তোমাৰ বেলেগ জেগাবোৰত যিমান যি হ'লেও গৰম জেগা হ'লেও তোমাৰ এনেকুৱা নো মানে অত্যাচাৰ গৰম নহয় ইয়াত মানে জ্বলি যায় মানে বডি চডি মানে গা চা মানে পুৰি যায় মানে তেনেকুৱা তাত গৰম হয় সহ্য নহয় মানে গুৱাহাটী গৰমটো আগত তেনেকুৱা নাছিল ইমান বছৰৰ পৰা ত' মানে এনেকুৱা ফিলেই নহৈছিল দুইহেজাৰ মই ছয় সাতত কথা ক'ব পাৰো মানে তেতিয়াই এনেকুৱা নাছিল মইতো বহুত সৰু পৰাই আছোঁ। হ মানে জন্মৰ পৰাই অহা অ মোৰতো পঢ়া শুনা চব তাতেই ন মানে গুৱাহাটীতে মানে স্কুলৰ পৰা হেৰিৰ পৰা গোটেইখিনি তাতে কৰা ত' সেই আৰু বাট কৰ্মসূত্ৰে মানে দেউতা ইয়াতেটো ত অহা যোৱা কৰি ও উঠি থাকিব লাগে আৰু আৰু ইয়াতে থাকি গ'ল টো আমিও মানে
তাকে
সেইকাৰণে আৰু হোম টাউনখন হেৰি হৈ গ'ল আৰু অহা যোৱা অহা যোৱা হৈ থাকে আৰু এতিয়া দুখন জেগাই নিজৰ নিচিনাই আৰু হে হে উম
আমিও আৰু নতুনকে আহিছো আমিও নতুনকে লছো আাজিৰ দিন মানে মই ভালে ৰুমত যি মৰ্ণিং পাইছোহি মই আজি আঠটা বজাত ঘৰ পাই
হয়
এই গুৱাহাটী পাইছো শুলো আৰু অলপ কাম কিতামান আছিল কৰিলোঁ সেইয়া
মই হেৰিতহে কি তোমাৰ হেৰি কি কয় বাছতহে অহা যোৱা কৰা চাগে ন
মই বাছত যাও কালি যোৰহাট হৈ আহিলো আহি আবেলি আহি নগাঁৱত থাকিলোঁ জেঠাই ঘৰত তাৰপিছত আজি গুৱাহাটী গুচি আহিছোঁ আৰু ৰাতিপুৱা ছটা বজাতে এনেই ডাইৰেক্ট বাছত যাওঁ আৰু
তাত যাবলে ভাল এনেই মানে গুৱাহাটীৰ আপাৰ আছাম যিকোনো জেগাত যাবলৈ ভাল হয় মানে এ চি বাছ তাত বহুত এভেইলেবল আছে ন ক কমিউনিকেশ্যন ভাল হয় অ তাত যাবলে আৰু মই এটা বস্তু চাইছো মানে গোটেই মানে ইণ্ডিয়াত বহুত জেগাত চালো মানে অসমৰ নিচিনা বাছ চাৰ্ভিচ মান বেলেগত নাই পোৱা মানে ইভেন মই বহুত নাই নাই নাই বহুত জেগাতে নাই মানে ইয়াত ইমান ধুনীয়া মানে আৰু মানে বেছিভাগ মানুহে ট্ৰেইনত কে বাছ টেভেল কৰিয়ে ভাল পায় মানে অসমৰ মানুহ স্পেচিফিকেলি অ ইণ্ডিয়াৰ বাকী জাগাৰ মানুহে ট্ৰেইন ভাল পায় আহ ইয়াত তুমি গ'লে ট্ৰেইন ইমান হেৰি নাথাকে মানুহবিলাক ইমান ইণ্টাৰেষ্টেড নহয় ট্ৰেইনত ঘূৰা মানুহবিলাকো মানে অসমীয়া গম পাইছো মানে
বুজিছো অ বাছতে যাই এতিয়া আমাৰ সেইফালে ট্ৰেইনৰ কমিউনিকেশ্যন নাই এই বৰকে
উম বাছ বাছ আৰু ন আৰু হেভিত এটাও হৈ গ'ল ভালো লাগে কিবা এটা সেনেকুৱা হয় আৰু ট্ৰেইনৰ হেৰিটো বেলেগ বাৰু ট্ৰেইনত কমফৰ্টেবোল হয় অকণ
বহুত মানুহ নহ'লে যাব নোৱাৰি
উম উম হয় অকলে অকলে অকমান বৰিঙো লাগে উম মইয়ো বাছত ট্ৰেভেল কৰি ভাল পাওঁ মানে স্পেচিয়েলি যদি ৰাতি হয়
সেইটোতো হয়েই
আৰামছে আৰু চিংগল চিট এটা লৈ আৰামছে হেডফোন চেডফোন লগাই গান শুনি
উম টাক এতিয়া সেই বাছ হেল্ল' শুনিছা নে হেল্ল'
শুনি শুনি গৈ থক
ফুৰিবলে ক'তো যোৱা নাই নি শুনিছা নেটৱৰ্ক ইছু হৈছে আৰু দিয়া
মাতটো অ অ
বাৰু হ'ব দিয়া তেন্তে ফোন কৰিম পিছত
ঠিক আছে অকে বাইবাই বাই